শুনিছানে?
ধেমালী কৰিছা ন মোৰ অৰিজিনেল নাম মিতালী হয়।
হেল্ল'
নাম ল'ব নালাগে বুলি ৰুলচ কৈছিলে নেকি? বাৰু দিয়া অ কি কৰিছা?
নাম ল'ব নালাগে নেকি? মই নিউ হয়।
বাৰু দিয়া কি কৰিছা? কি কৰিছা?
এনে আছো, তুমি কি কৰিছা?
ময়ো এনেই বাকী চাহ খালা?
তুমি
হেল্ল
কি খালা, হেল্ল'।
অ চাহ খালা বোলো?
অ খালো তুমি খালা?
ময়ো খালো বতৰ কেনেকুৱা তোমালোকৰ ফালে।
বতৰ ইমান এটা ভাল নহয়। এই ৰ'দ দিয়ে, এই ৰাতিপুৱা লৈকেতো দুপৰীয়ালৈকে ৰ'দেই দিছিলে। এতিয়া আকৌ অলপ বৰষুণ বৰষুণ টাইপ ৱেদাৰ কৰি থৈছে তোমালোকৰ?
আটচা আমাৰ ফালে অলপ গৰম পৰিছে আজিৰ বৰষূণ। ফোন দিয়া নাই ৰ'বা।
অ অ অ তুমি ক'ত থাকা এনে ইয়াতে?
মই এইফালে আ। মোৰ ঘৰ ৰুঙ অলপ দূৰত আৰু গুৱাহাটীৰ পৰা অলপ ওচৰত আৰু।
আচ্ছা গুৱাহাটী মানে উ মানে গুৱাহাটীত নাথাকা গুৱাহাটীৰ বাহিৰত মানে?
বাহিৰত। বাকী তুমি ছ'চিয়েল মিডিয়া ইউজ কৰা নে?
কৰোঁ কৰোঁ কৰোঁ কৰোঁ।
কি কৰা? ময়ো কৰো, তুমি চবতকে বেছি কি কৰা?
মই চবতকে বেছি ইউজ কৰা হয় মোৰ ইন ইনষ্টাগ্ৰাম।
ৰিলচ কল কৰো এয়াই তুমি কোৱা?
ময়ো আ ৰীলচ আৰু মই বেছিকে ইউটিউবটো চোৱা যায়।
মই ইউটিউব একেবাৰে নাচাওঁ। ইউটিউব চবতকে কম যদি হয় মোৰ চোৱা অকল অ' মই চাওঁ খোৱাৰ টাইমত চাওঁ সেইটো টাৰক মেহতা চাও অকল খোৱাৰ টাইমত তিনি টাইম খোৱা।
অ' তাৰাক মেহতা, তাৰাক মেহতা তুমি ভাল পোৱানে?
ফেভৰেট হয় মোৰ ফেভৰেট।
ময়ো চাওঁ জানানে।
অল্ড মই অল্ড এপিচোড বোৰ চাও। নতুনবোৰ ভাল নালাগে মোৰ ইমান, অল্ডবোৰ চাই থাকোঁ। এটা এটা এপিচডকে কিমান বাৰ যে চাইছো মোৰ সেইটো কাউণ্টলেছ হয়।
অঁ মানে কি হয়, অ' নতুনবোৰ মানে ভাল নালাগে মানে এতিয়া দয়া নাই। আৰু বহুত কোনোবা-কোনোবি চেঞ্জ হৈছে সেইকাৰণে ভাল নালাগে ন।
চেঞ্জ হৈছে গৈছে দয়া নাই তাৰপিছত গলি চেঞ্জ হৈছে, ৰোচন ভাবি চেঞ্জ হৈছে বহুত চেঞ্জ হৈছে।
ৰৌচন ভাবিটো চেঞ্জ হৈয়ে থাকে।
থাকে অ অ চেঞ্জ হৈ থাকে, অ তাৰ সেনে অকল থাকাত অকল সবিতাজী আয়াৰ সিহঁতে আছে।
মইও সেয়াই হেৰি আগৰ শ্ৰেণী পেলাত আমাৰ মানে এতিয়া নতুন জে চনি চ চাব নে কি এছে বি সেইটো নাহে নতুনকে ত মই চনি পলত গৈ কিনে পুৰনা এপছদ বিলাক চাই থাকো তোমাৰ ছবতকে ফেভৰেট কোনটো কেৰেকটাৰ হয়
চবতকে ফেবৰেট
হেল্ল' হেল্ল'।
অ তোমাৰ চবতকে ফেভৰেট কোনটো কেৰেক্টাৰ হয়
যদি কওঁ টপ্পোচেনৰ হেতৰ কেৰেক্টাৰটো মজা লাগে মোৰ, মষ্ট ফেভৰেট। কেৰেক্টাৰ মোৰ সিহতৰ কেৰেক্টাৰ মোৰ বহুত ভাল লাগে, বহুত ভাল লাগে মোৰ।
উম, ইনভেষ্টিকেচন, ইনভেষ্টিকেচন বিলাক যে কৰি থাকে থাকে কবাৰ কিবা।
হা হা হা সিহঁতেতো মেইনটো তপ্পো হয়, তপ্পোয়ে ইনভে ইনভেষ্টিকেশ্যনবোৰ কৰি থাকে তাৰ লগে লগে চেনাবোৰো থাকে। গোটেইখিনি মিলি একেলগে কত কি হ'ল চব চোৱা চিন্তি হে
উম, আৰু দেইয়া অ দেইয়া যে, তাই যে মাতটো কেনেকে উলিয়াই ন।
সেইটোয়ে অ তাইৰ অৰজিনেল মাততো এনেকুৱা নহয় বাৰু অৰজিনেলটো তাই তাতে এনেকুৱাকে ওলাইহে মাততো, সেইটোৱেইটো কেনেকে ইমান টাইম কেনেকে থাকে ক'ব পাৰে মাতটো চেঞ্জ কৰি সেইটোয়ে ভাবো।
বহুত বেলেগ কে মানে মাতটো উলিয়াই আৰু মানে এনেকুৱাও নহয় খোকোযাও নালাগে গে তোমাৰ কন্টিনিউ কৰি থাকিব পাৰে বাপৰে।
আৰু মানে লাইক আমাৰ বা অডিয়েঞ্চৰ লগত ফিল্ড নহয় যে তাই মানে বেলেগকে মাত উলিয়াইছে তাই সেনেকুৱা নহয় অৰজিনেল টাইপৰে লাগে তাই যেনেকে কে মানে কৰি কৰি আছিলে মানে, উম যোনটো তাইৰ কেৰেক্টাৰ চুজ কৰিছে বা মাতটোত গম নাপাই তাই বেলেগ মাত বা তাই অৰজিনেলি বেলেগকে মাতে।
উম, কিন্তু চিৰিয়েল খন বহুত ভাল হয় ন।
বহুত ভাল বহুত ভাল, মানে কমেডী শ্ব' যদি কৰা চবতকে মানে লাইক, টিভি টেলিভিচন শ্ব'ত চাগে তাৰেক মেহতা খনে টু থাউজেণ্ড এইটত ষ্টাৰ্ট হৈছিলে। এতিয়ালৈকে কণ্টিনিউ হৈ আছে চবতকে লংগেষ্ট চাগে এইটোয়ে চাগে শ্ব' হয় কমেডী শ্ব'ৰ ভিতৰত ভিতৰত চাগে তাৰক মেহতা টোৱে হয়।
উম হুম হুম, উম, আৰু মানে যদি পজিটিভিটি মানে বহুত পজিটিভ বস্তু বিলাক দিয়ে কেনেকে কি কৰিব পাৰি।
অ
আৰু মানে আমাৰ ধৰা এতিয়া চুবুৰিটোত আ মানুহৰ লগত ধৰা অকমান হলেও জেদ ভাৱ বা কিবা বেয়া পোৱা পোৱি তেনেকুৱা থাকে ন ফেমিলি মাজত। তে কিন্তু তাহাঁতৰ মানে গোটেই আঁহ' গকুল দাম চচাইটিতো এ'- একলগ হৈ কিনে মানে চব ক্ষেত্ৰতে মানে একলগ হৈ থাকে।
তো অঁ', উমঁ, আৰু এটা বস্তু মোৰ চবতকে যোনটো ভাল লাগে এইটো- দুচত সেইটো হ'ল কি- শ্ব'টো কমি হ'বও পাৰে বাট- সেইটো এক্সট্ৰিম লেভেলত কমেডি সেনেকুৱা নেদেখায় কেতিয়াবা চিৰিয়াছ - মানে ছিৰিয়াছ ফেক্টছবোৰো দেখায় বা শ্ব' কৰে। মোৰ চবতকে যোনটো মানে টাৰকমেতাৰ য পেকবেক যোনটো কুলদাম চচাইটিত চব কাষ্টৰ চব- কালচাৰৰ মানুহ দেখাইছে সেইটো বস্তু মোৰ বহুত ভাল লাগে। বেংগলী, গুজৰাটী, পঞ্জাৱী, নেপালী চব ।
অঁ',।
ফ্ৰী মানে লাইক ষ্টেটৰ মানুহ শ্ব' কৰিছে আৰু সিহঁতৰ লগ- ত মিল ভাৱ বা ভাল পোৱা ভাৱটো দেখাইছে, পাইজা পাতি দেখু
উম'।
পোৱা নাই মিলি-জুলি সেইটো পাৰ্ট মানে সেইটো জোনে, মানে সেইটো জাম মানে বস্তুটো মোৰ বহুত মানে ভাল লাগে। বেছিকে বাৰু এইটো কাৰণে চাওঁ মানে লাইক মোক মানে কাজিয়া হ'লেও তাবু চেনাতে মিলিকিনে গোটেই ফেমিলিজবোৰে মিলি কিনে চল মানে বাইদেউ এনেকে-এনেকে থাকিব লাগে, লাষ্টত টো শিকাই মানে কেনেকে থাকিব লে লাষ্টত টো মেল এক্সপ্লেইন কৰি দিয়ে যে একো এনেকুৱা-এনেকুৱা-এনেকুৱা।
উম'-হুম-হুম দেখিছো, মানে পুৰা ভালবোৰ দেখাই আৰু।
উমঁ, মইতো অল্ড এপিচদ বোৰে চাম, হ'লো কি মই- এপিচদ এটা এপিচদ চাগে দহ বাৰৰ ওপৰত চাইছো মোৰ মানে কাউন্টপ্লেচ। চাই থাকো মই যি আহে এইটোৱে চাই থাকো জাৰত মেতা।
উমঁ, আৰু মানে তোমাৰ বেয়া নহয় এপিচিদ খন কোনো মানে বেয়া প্ৰভাৱ ন
একো বেয়া-বেয়া উম' সেইটো তুমি বাচ্ছাৰ পৰা বুঢ়া মানুহলৈকে চাব পাৰা মানে। এটা মানে কমেডি শ্ব' এটা সিহঁতে মানে প্ৰভাইড কৰিছে। কাৰণ
অঁ', মানে সিহঁতে- চবখিনি পজিটিভিটি মানে সমাজৰ যিমান বেয়া ব- স্তু এটা থাকে সেইটো ইছু তাই সিহঁতে- খুব ধুনীয়াকে ইচ্যুটো লৈ কেনে গোটেই এটা চিৰি মানে সপ্তাহটোৰ কাৰণে এটা- ধুনীয়া হেৰি বনাই- পূজা পাতল ধৰা' চবখিনি তা'তে হিন্দু, মুছলিম গোটেইখিনি আছে। কলিগৰ লগত কেনেকে থাকিব লাগে।
সেইটোয়ে-সেইটোয়ে। তুমি, তুমি মুছলিম, হিন্দু অঁহ' সেইটোৱে, চব মানে কেনেকেকে- অৰিলিজিয়ান চব- বিলি যোনে সমান তা'তে সেই বস্তুটো সেই মানে সেইটো মানে পুৰা দেখাই দিয়ে মানে। ৰিয়েলিটিৰ লগত মানে দেখাই বস্তুবোৰ। যোনটো মানে ৰিয়ে- লিটি প্ৰভাৱ পৰে মানুহৰ বা কেনেকে মিলি জুলি থাকিব লাগে- সেইবোৰ মানে শিকাই মানুহক শিকিব দিয়ে সেইকাৰণে মানে- সেইকাৰণে আৰু বেছি মানে কালিনিও হয় ন' মানুহৰ। অৰিয়েনতো দি আছে ন' নহ'লে থুৰে চলিলে হয় ইমান লং লাষ্টিং নহ'লে হয় ন'।
অ অ আৰু মানে তোমাৰ এতিয়া সেনেকোৱা জেগা, সেনেকোৱা মানে নাইয়ে আৰু আজিকালি আজি কালি চবৰে কাজিয়া। চবে হিংসা কৰে, ওচৰ চুবুৰীয়াৰ লগত কোনো ভাল ভাৱ নাই সেনেকোৱা মানে এটা লাইফ পাবৰ কাৰণে চবে মানে ভাগ্য হ'ব লাগিব আৰু চবে যদি তেনেকোৱা শিকিলে হয় মানে বহুত ভাল আৰু, আৰু ফুৰিব গ'লে একেলগে যায়গে গোটেইবিলাক।
অ সেইটোয়ে
ফুৰিবও যে একেলগে যায় চব লগ হৈ ফুৰিবলৈ যায়।
সিহঁতৰ ছ'চাইটিটো কো নো কাকো একো লুকাই নথয়, চব কথা চবৰে লগত শ্বেয়াৰ কৰে বা সেইটো মই ক'লো মই সেইটো মানে শ্ব'টো মানে বস্তুৰ শ্ব' হয়, কিন্তু একদম মানে সিহঁতে মানে মানুহৰ লগত মানে মানে শ্ব'টোৰ লগত একদম ৰিয়েলিটিত মানে সিহঁতে কামবোৰ বা উ উ এপিছ'ড বোৰ দেখাই আছে যাতে আমিও কিবা শিকি ব পাৰো চাই কিনে। কেনে থাকিব লাগে বা কেনেকে কথা পাতি লাগে সেইকাৰণে মই আৰু
উম মোৰ আৰু এটা বস্তু ভাল লাগে উম মোৰ আৰু এটা বস্তু কি ভাল লাগে জানা জেঠালালৰ চাৰ্টৰ কালেকচন
অ জেঠালালৰ হে এতিয়া সুন্দৰ সুন্দৰ সুন্দৰক নেদেখাই ন, আগতে সুন্দৰক বহুত দেখুওৱা আছিল কিন্তু। সুন্দৰ বাপ বেদয়া ভাবি আৰু সুন্দৰ বাপৰে আৰু আৰু মোৰ চবতকে যোনটো কমেডিয়ান হা বেয়া পাই কমেডিয়ান পাৰ্ট মোৰ বহুত বেছি হাঁহি উঠে সেইটো হ'ল বমিতাজী আৰু জেঠানালৰ যোনটো মানে বণ্ডিং দেখাই মোৰ বহুত মানে বহুত হাঁহি উঠে আৰু এইপিনে আয়াৰ উফ
জেঠালালে যে ববিতাক যি খেল কৰি থাকে
সেইটোয়েইটো এ বেলকনিৰ পৰা মাতা স্বভাৱটো দয়াৰ সদায় ওলালে মাতে বেলকনিৰ পৰা হু হু
উম দয়া আৰু জেঠালালৰ কিন্তু কম্বিনেশন কিন্তু বনাইছে আৰু
ছে কিন্তু মানে পুৰা মিলিছে কিন্তু ন।
অ আৰু ববিতাজী বহুত বগা এ আৰু কি আছিলে ইয়া ন এ এয়া এনে কি আছিলে সি যে বহুত কলা
কলা অ অ অ অ আয়াৰ আয়াৰ ববিতাৰ হাজবেণ্ড।
অ আয়াৰ অ সেইবিলাকো কম্পিনেশচন কৰিছে আৰু ই ষাঠি বাই কমটি শাস্তি নহয় কিন্তু
আমাৰ আগৰ আগৰ হাতীটোতো ঢুকাইছে ন বহুত বছৰে হৈছে টু থাউজেণ্ড এইটিনতে ঢুকাইছে চাগে সি আগৰ হাতীতো বেছি ভাল লগা আছিলে এতিয়া এতিয়াটোতকে অ অ।
উম ঢুকাইছে এতিয়া কিবা বেমাৰ হয় তাই বহুতখিনি মানুহ ঢুকালে তোমাৰ লেটু কাকা ঢুকালে।
আজি কালি সেনেকোৱাই। লেটু কাকা ঢুকালে অ এতিয়াতো আহকালিটোকো চেঞ্জ কৰি দিছে কিমান ক ছৰ হ'ল আৰু দয়াটো আৰু নাহে চাগে তাই আৰু নাহে অহাৰ হলে আগতে আহিবলৈ হয় নাহে আৰু তাই
নাহে নাহে ন কিবা পইচাৰ কাৰণে লাগিছে বুলে কন্ট্ৰভাৰ্চি এটা শুনিছো নাজানো আৰু
মই ও শুনিছোঁ ত মই দায়াক শুনা নাই আমি যোনটো আগৰ এটা যোনটো আগতে আছিলে তাইৰ লগত তোমাৰ অশি কুমাৰ মডেল টো প্ৰডিউচাৰ হয় তেওঁ তেওঁৰ লগত বোলে কিবা কনট্ৰভাৰ্চি হৈছিলে মানে কথা কাটা কাটি হৈছিলে মানে আৰ্গি হৈছিলে তাৰ মাজত তায়ে মানে পকাষ্টনত গৈছিলে এতিয়া সঁচানে মিছা গম নাপাওঁ বাৰু
উম তাকে দিয়া তেতিয়াহ'লে আৰু পিছত কথা পাতিম আমি জেঠালালৰ পৰা
দিয়া দিয়া দিয়া দিয়া দিয়া ভাল বাই বাই বাই বাই
অ ঠিক আছে
আ আ আ বাই উম উম বাই উম